অ
অ
অ কোৱা কোৱা। মোৰ ভয়চটো আহিছে নে?
আহিছে আহিছে।
অ অ।
কি খবৰ?
এই ইমান মাজৰে আৰু বেয়াও নহয় ভালো নহয় মাজৰে।
হয় নেকি? থিকে আছে? মোৰো ভালেই আৰু বেয়া হবলে নাই বাৰু এনেকুৱা একো। ভালেই।
ভালেই যদিতো ভালেই আৰু।
উম ভাল ভাল আহিব লাগে ভাল। তাকে হাঁহি, ফুৰ্তিত থাকিব লাগে।
এই হাঁহি -মূৰ্তি আৰু আজিকালি হাঁহি- মূৰ্তি নাই আৰু আগত ধৰা আগত যি হাঁহি- ফূুৰ্তি।
উহ হু অ যিমান ডাঙৰ যাই থকা যায় ধৰা তোমাৰ এইবোৰ নোহোৱা হৈ হৈ যাই থাকে। সেইটো হয় বাৰু বহুত কিবা কিবি আহি যায়। মাথাত হেনেকুৱা।
অ সেইটোয়েতো ক'লো মই ইমান হাই -ফূৰ্তিৰ কথা কৈছা হাই ফূৰ্তি নাই ইমান অলপ ফূৰ্তি
তাৰে মাজতে তোমাৰ ফুৰ্তি সেই ওলাব লাগিব।
সেইটোয়ে অলপ যদি লগৰবোৰৰ লগত অলপ গৈ এনে আৰু কোনে কি সম হাঁহি-ফুৰ্তি হ'লে ভাল। কাৰণ অকল হাঁহিলেও মানে শৰীৰৰ কাৰণে ভাল ডক্তৰে কৈছে।
অ তাকে লগৰবোৰৰ লগত থাকিলে। ভাল লাগে পিছে বহুত ভাল লাগে মানে। থেৰাপি টাইপ আৰু মোৰতো বহুত ভাল লাগে লগৰবোৰৰ লগত থাকি। সেনেকে সেইখিনি কেতিয়াও সময় বোৰ গুচি যায়। গমেই নাপায় আজি বাৰ আজিকালি বাৰু এনেকে লগ কৰাই নহয় চব বেলেগ- বেলেগ হৈ গৈছে ইফালে সিফালে সেনেকুৱা। তৌ কেতিয়াবা এনেকে লগ সেয়াই আৰু চব বেলেগ বেলেগ হৈ যায় না।
সেইটোয়ে ঠিকে ক'লা সকলো সময়তে এটা ল এটা এটা সময়ত লাহে লাহে সকলোৱে বেলেগ। হৈ যাবই আৰু
উম উম
মানে সময় এতিয়া নিমিলিলে আৰু সকলোৱে বেলেগ- বেলেগ হৈ যায়।
উম কোনোবাই কামত কোনোবাই আৰু পঢ়া। কোনোবা কিবা এনেকুৱা।
ঠিকেই বাকী মানে তেতিয়া তুমি কলা মানে লগৰবোৰৰ লগত মানে কথা পাতিবা ধেমালি কৰি বহুত ভাল পোৱা মানে মানে লগৰ লগত খেদি তুমি বহুত ভাল পোৱা মানে থাকি মানে।
অ ভাল লাগে মোৰ বহুত ভাল লাগে।
এনেই যেতিয়া তুমি মানে কলেজত, যোৱা, চোৱা তেতিয়া বেছি মানে কি কয় এইতো, মানে দুষ্টি কৰিছিলা নে স্কুলত থাকোতে।
দূষ্টামি মই নকৰো মই বহুত ভাল।
আৰে কৰে নকৰা নহয় চবেই কৰে অলপ- আছে অলপ মনে মনে।
নাই দূষ্টামি মানে কেনেকুৱা, কেনেকুৱা তাইটপৰ।
মানে এনে ঘৰ এনে মানে এ ক্লাছ চলিছে হঠাৎ মানে ক্লাছৰ পৰা হুলস্থুল কৰি দিয়া এনে কথা পাতি থাক তাৰ মানে ক্লছৰ মাজে- মাজে এনে বহুত
টো গালি চালি খাওঁ আৰু টিচাৰৰ। সেইবোৰতো থাকেই চবৰে দিয়াচোন। সেইয়া আৰু তথাপি তাৰে মাজতে ভাল লাগে আৰু যেতিয়া অফ পাও। সেনেকে কেন্দাক বহিলো গোটেই বোৰে এ সেইখিনি টাইম আৰু বঢ়িয়া আৰু। সেয়া আৰু স্কুলৰ বোৰ স্কুলৰ কথা ক'ব গ'লে স্কুলৰ বোৰতো আজিকালি লগে নাপাও চববোৰ কবা কোনোবাই এ যোৰহাটত আছে কোনোবাই ধুবুৰীত, আছে এনেকুৱা এনেকুৱা চব বেলেগ বেলেগ হৈ গৈছে ন। ত' এতিয়া আৰু সেনেকে লগ পোৱা নাযায় অকল বিহুত গোটেই বোৰে ঘৰত আহে ন। তেতিয়া আমি মানে ৰি-ৰিউনিয়ন কৰো আৰু এ আমাৰ বেথছ্টো আৰু। এ স্কুলৰ ত' সববোৰ থাক তেতিয়া মানে বছৰত এবাৰ সেইটো হয়ে মানে সেইটো মানে আমাৰ মেণ্ডেতৰি মানে। সেইটো বছৰত এবাৰ এ জানুৱাৰী জানুৱাৰীত আৰু বিহুতে সেই কৰা যায় খানা খাওঁ আৰু আমি গোটেই বোৰে মিলি কিনে। ত তেনেকে গোটেইবোৰক একবাৰ লগ পোৱা যায় আৰু বছৰত। তেনেকুৱা আৰু আৰু মাজত তাতে কাৰোবাৰ বিয়া চিয়া হলে মানে বিয়া মানে কি ঘৰৰ কাৰোবাৰ বিয়া হ'লে আমাৰ কেইদিনমান আগতে মোৰ লগৰ এজনীৰ দাদাৰ বিয়া গ'ল। তেতিয়া আমি গোটেইবোৰ লগ হৈছিলোঁ, গোটেইবোৰ আহিছিলে। সেনেকে আৰু স্কুলৰ উম'।
ঠিকেই আৰু সেইয়াই মানে মানে ভালে লাগে এনেকুৱা মানে বহুত বছৰ মূৰত যদি এনে এবাৰ যদি লগ পালো সকলোকে লগ পা ভাল লাগে আৰু তুতে কৈছা বুজি ক
সিহঁতে আহিবও নোৱাৰে নাহেও কেইটামানক তো মই মেট্ৰিক দিয়াৰ পৰা দেখাই নাই। যি চাইড হ'ল হ'লেই আৰু। কনটেক্টো নাই, দেখিও, দেখাও নাই কতো নাপাও এনেকুৱা টাইপৰ আৰু।
আৰু বহুত কেই, বহুত কেইটা আছে আৰু দিয়া সেনেকুৱা।
ঠিকে কৈছা মানে এইটোয়ে মানে যেতিয়া এয়া স্কুলত আছিলো মানে আমাকটো মোবাইল দিয়াই নাছিল তোমালোকক
উম উম নাই নাই নাই দিয়া।
কেতিয়া দিছিল তোমালোকৰ মোবাইলটো পিছে।
মোক মোবাইল মই মেট্ৰিকৰ পিছত লৈছোঁ।
অ আচ্ছা সেইটো মানে সকলো টাইমত মেট্ৰিকৰ পিছতে মোবাইল দিয়ে।
বা, অ' সেইটোত হয় বাৰু। অ কি তাৰ পিছতো ইনষ্টা ইনষ্টাত বা কৰ'বাত তেনেকে পোৱা যায় ন। সেনেকুৱা আৰু সেনেকে লোৱা যায়, কাৰোবাৰ কাৰোবাৰ পৰা ললো এনেকুৱা। সেই সেয়ে কিন্তু তথাপিও তাৰে মাজতো বহুত তাৰ মানে নাই কনটেক্ট এতিয়া আৰু স্কুলৰ আৰু স্কুলৰ লগৰ বোৰ কথাই বেলেগ মানে সিহঁত বোৰ বেছি ভ যিমানে বেলেগত লগ নহওক কিয় স্কুলৰ বোৰ বেলেগ আৰু
উম সেইটোৱে ঠিকেই কৈছা তুমি যিমান যি হওক স্কুলৰবোৰৰ লগত মানে ফুৰি খেলি ধেমালি কৰি মানে বহুত ভাল লাগে মানে
বাকী এনেকুৱা কলেজৰো আছে এ ব সে আৰু এতিয়া
এ বাকী কলেজোৰ লগতো বেয়া নহয়তো কলেজৰ লগৰ কেই
অ আছে আছে আমি যাও কলেজ বোৰও খানা খাও মাজে মাজে এতিয়া প্লেন চলি আছে এটা লগ পাম বুলি বহুত যদি লগ পোৱা নাই গোটেই বোৰে আমি কৰবাত যাম আৰু
অ বেয়া নোপাবা মই এটা কথা ক'লো।
কোৱা
বৰষুণ দিব সিদনা।
হা? ব ন অ হহ নহয় কিয় এনেকে কোৱা। নাহে নাহে বৰষুণ নাহে।
আমাৰ যিটো মই যিদিনাই প্লেনিং কৰোঁ বা আমি ফুৰিব যাম কিবা কৰিম
উম উম। উহুহুহু অহ তাকেতো। উ হ, অ বৰষুণ হ'লে মই বহুত বেয়া পাওঁ নাজানো বহুত ছোৱালীয়েতো ব বৰষুণ বুলি ক'লে পাগল, এ বৰষুণ বৰ ষূণ মইতো একদম দেখিব নোৱাৰা নাজানো লেতেৰা টাইপ লাগে মোৰ মস ত যিমান যি হওক আ কিন্তু খোৱা টাইমত অলপ ভাল লাগে বাৰু কিন্তু বৰষুণ এনে মত অভাৰ ক'ব গ'লে মই বৰষুণ বেয়া পাও আৰু মুঠতে।
মানে আগৰ বৰষুণটো আৰু এতিয়া বৰষুণত মানে ত জানো বহুত পাৰ্থক্য আছে, আগৰ বৰষুণটো মানে বিষাক্ত নাছিল।
অ।
আজিকালি মানে বৰষূণৰ মানে মেঘৰ মানে কি বা ডাৱৰত অলপ বেলেগ বেলেগ হৈ গৈছে ন কিবা কিবি কেমিকেল- চেমিকেল আজিকালিটো সেই
তাকে।
ত সেইবোৰ পানী সেইবোৰ যদি আমি কাৰোবাক গাত বৰষুণ পৰে, স্বাস্থ্য কাৰণে বহুত বেয়া হানিকাৰক হয়, ত' সেইটোয়ে এইটো কাৰনে ইমান বৰ ষূণটো বৰ্তমান ভাল নহয়, সেইটোৱেটো কৈছো।
তিলেই মানুহ বেমাৰত পৰি যায় যে। হে এনেকে মোৰ বৰষুণত ভিজিয়ে হৈছিলে। কেইদিনমান আগত বেমাৰ আহি কিনে গা ধুই দিছো তথাপি মানে।
অ সেইটোয়ে মানে বৰষুণত মানে আজিকালি বহুত মানে কলো নহয় সেনেকুৱা মানে কিবা কি কে মিক্স হৈ গৈছে তাৰ ফলত মানে একদম বৰষুণতটো একদম বেয়া হৈ গৈছে।
উম আৰু কৰ'বাত ওলোৱা প্লেন থাকিলে তোমাৰ ৰ'দ দিলেও কিবাকে পাৰি, অকমান সহ্য কৰিব যাব কাৰণে। বৰষুণ দিলেতো নোৱাৰি, ঘৰতে থাকিব লাগিব তেনেকুৱা আৰু।
সেইটো মলত এইটো প্ৰত্যেকবাৰে টোৱে হয়, মই মানে আমি একোলে নি যাম আমি এসপ্তাহৰ পৰা কথা পাতিছ এক যাম
সেইয়া।
শংশ
এ এহেহে অহ তাৰচত তাৰপিছত আৰু পিছত আৰু সেই হৈ যায় প্লেনটো উহ
সেইটোয়ে তাৰপিছত আকৌ এই তাৰ তিৰিদিন চচ এটাকে ফিত যাম অলপ দূৰত যাম মানে কিবা ডাঙৰ মানে পাৰ্ক খুলিছিল বোলে কিবা এটা শুনা পালো আমি তাতে যাম বুলি ভাবিলো, বেছি বৰষুণ। মানে মই আমি যত মানে য তে যাওঁ কিবা প্লেনিং কৰিম বৰষুণ দি মানে ধ্বংস কৰি দিব চব।
এৰ এত তোমালোকে মানে প্লেনিং নকৰিবা হঠাতে গুচি যাবা, আছা নহয় এনেকে হঠাতে বাছ গুচি যাবা আৰু এহেহে তেতিয়া নহয়, অ চবে মিলাব লাগি বন সেইটো হয়।
মানে সেইটো মৰত কিবা কাম থাকে। চবৰে কিবা নহয় কিবা কাম থাকে', ত হঠাৎ মই সেইটো আমি মানে প্লেনিং এটা কৰো কিন্তু হঠাৎ যিদিনাই প্লেনিং, সিদিনাই বৰষুণে চফব বৰবাদ কৰি দিব।
এইকেইদিন তেনেকুৱাই হৈ আছে দিয়া, ধৰিবই নোৱাৰি পতককে আহি যায় তেনেকুৱা।
আজিও অলপ ভাবিছিলো অলপ কৰ'ৰবাত ফুৰিব যাম, এই দুপৰীয়া পৰা, পুৰা বৰষুণ ৰা ৰাতিপুৱাৰ পৰা একদম বৰষুণ, এ আজিও আমাৰ প্লেনিং আছিল এটা জেগাত ফুৰিব যাম। হেল্ল'।
শুনিছা নে?
অ', অ' শুনি আছো, মোৰ ভইচটো পাইছানে? অ', মানে আজি মানে আমাৰ এটা প্লেনিং আছে, ম আমি ফুৰিব যাম বুলি ক'বাত। ত' সেইটোয়ে আৰু ৰাতিপুৱা আমি ভাবিলো বঢ়িয়া বতৰ চতৰ ভাল ৰ'দ চ'দ দি আছে, ভইচটো আহিছে নে অহা নাই মোৰ?
উম, উম।
মানে আমাৰ, অ', মানে আজি আমি মানে কালি এটা প্লেনিং কৰিছিলো যে আমি কৰবাত যাম।
এ হে, তুমি অলপ বেলেগত যোৱাচোন, কিবা হৈছে, শুনা নাই।
এতিয়া আহিছে?
ক'ত যাবা বুলি, উ ভালকে আহা নাই কোৱা ক'ত যাবা?
মানে আজি মানে এ আমি এটা মানে ব্ৰহ্মপুত্ৰৰ পাৰ্কৰ ফালে গ জাম বুলি ভাবিছিলো।
অ', অ', অ', অ', তাৰপিছত
তাৰপিছত এনেই গ'লো, যাম ভাবিলো দু ৰাতিপুৱা ঠিকে বতৰ চতৰ একদম ভাল একো বেয়া নাই। এই দু দুপৰীয়া চাওঁ, বৰষুণে বৰষুণ দুপৰীয়াৰ পৰা পৰা গধু লগি লগি পৰে বৰষুণে বৰষুণ তাৰ সকলো
উম উম।
খতম, চব খতম প্লেনিং মোৰ।
জব গ'ল আৰু।
উম।
উম।
হ'ব দিয়া যাবা, মই কৈছো আশীৰ্বাদ দিছো।
অ', দিয়া মই মানে মাই মাতি আছ মই অলপ আহিছো হা। হেল্ল'।
হেল্ল'। হেল্ল', হেল্ল'। এইৰাম, হেল্ল'।
অ', হেল্ল'। মই মানে যাই আছো হা, মই মানে বাথৰুম যাব লাগিব অলপ পিছত মই ফোন মাৰিছো হা। মানে মায়ে কিবা এটা বস্তু মানে আনি দিব লাগে অলপ ৰবা। হেল্ল'।